হেল্ল' মহা
অ হ কি কৈছা
এ আছো এনে তুমি কি কৈছা
অ মই এনে বিছনাতে বহি কৰি খেল চাই আছিলো হেল্ল'
ভাত বনাইছে হেল ভাত বনাইছে
ভাত মই খালোৱে
অ অ ৰুটি খালা অ ৰুটি আও কি বনালে
ৰুটি বনাইছিলে তাৰপিছত ৰঙালাওৱে আলুৱে ভাজিছিলে
অ
তে আজি সোমবাৰ‌ নহয়
অ অ
উম
অকে
বনাইছা নেকি তোমালোকৰ
আমাৰ বনাবহে মামী এটা যে গা বেয়া পাপা মামী একজনী এই মাহত হস্পিতেল গৈছিলে মাত্ৰ আহি পাইছেহেন বনাব এতিয়া আৰু
উম
উম স
উম
উম
কলগিলা
পোৱলী কেটা আছে এ এজনীয়ে মোবাইল চাই আছে এটা খুৱাইছে নেকি মাহীয়ে
অ খালে নাই হেন এ এ ক
খালে দুইটাই খালে
অ অ
উম
ভালেই আছে অ
আহ
আজি নাই চেক প্ৰগ্ৰেম
আজি নাই আজি প্ৰায় জানিবলৈ ক'লো কালি যো পাইছিলো
অ
এ প্ৰায় জানিলোগে
অ আহক কেতিয়াছে
আকৌ এই শুক্ৰবাৰলৈ আছে
আহ কোৱা বা ক'ত
শুক্ৰবাৰলৈ আমাৰ ইয়াতে এই বামুণ গাও বুলি কয় সেইফলে আছিল চকলা ঘাট বামুন গাও
উম কম্পিটিশন নে
কম্পিটিচন ন
উম
সেয়া আকৌ তেইশ তাৰিখলে আছে ত্ৰিশ তাৰিখলৈ আছে তেইশ তাৰিখে গুৱাহাটীত আছে
অ
উম
কছে নদী ম আছে
অ
তাকে। ত্ৰিশ তাৰিখেও গুৱাহাটীতে নেকি ক'ত আছিলে। পাহৰিলো গুৱাহাটী। তি হ'বলা।
অ'হ।
উম। তুমি পোৱালি আহিলে জানো পোৱালী বিলাক।
হুম।
পোৱালী বিলাক দিলে জানো।
কি বল এইবিলাক অ নাই দিয়া নাই দিয়া।
অ তুমি কেতিয়া আহিবা।
পঁচিশ তাৰিখে দিব মই যাম আৰু সেইদিনতে দুইদিনত।
অহ।
কাম হয়ে নে কাম কৰি শেষকে হয় নাই।
অ এ ফাম। উম ন আছা যে অ গম পাইছো।
উম।
উম।
হাই হলে যাব লাগিব।
উম। তাকে।
দুইট প থাক চাগ। দুইটা উৎপাত হৈ থাকে নে?
এ দুইটাকে এটা বস্তুৱয়ে লাগে মাথাটো মাথাটো বেয় কৈ দিছে দুইটাই। দুইটাকে এটা বসুৱ লাগে য এ লয় আমাৰ এই আকৌ সেইটোকে লাগিব থাক। মা নিব। তাই ল'লে। সি থাপ মাই আনিব সেয়া মানে দুই। দা। এ আমাৰ এজনীয়ে তাই। দুই তাকে খাব। গুটি টো পেলাই দিয়ে। সে। সিহঁতে লাগি- লাগিয়ে থাকে দুইটা।
তাকে।
উম, '
স্কুলে দিব ভাবিছে আৰু লাহেকে।
অহ ', দিব হৈছে আৰু। সিটো অংগনবাদী যায় আম এই অংগ, ' আমাৰ অংগবাদী, এইখন মানে দূৰলে আছে অকমান। সেই আহোতে যাওঁতে দিগ, এতিয়া নহয়, এতিয়া ৰখি থাকিবলৈকো সময়ে নাই পাপাৰ।
উম, ' মই আকৌ আহি, আহিলে আকৌ দিবই লাগিব তাক অলপ যাব লাগিব।
উম, আমাৰ ওচৰত নাই মানে এখন আকৌ ন, ' নতুনকে বনাই আছে আকোন ইফালে। ভালকে বনাই আছে। হেনেকে টিভি- চিবি চব লগাইছে নতুনকে বনাইছে।
অহ্
এয়া তাত, দিওঁতে নিওঁতে স্কুলে দিবগৈ লাগিব। তিনি বছৰত দিবগে স্কুল। উমম্, সেয়া আৰু,
উম',
উম, '
ভাত কিহে বনাব এতিয়া কি?
আজি নিৰামিষ এ, হব সোমবাৰ।
হ',
উম', সেয়া কাইলৈও মগলবাৰ, কাইলৈও নিৰামিষে। কালা মাত বগা, ফাংচন আছে।
ক' ত?
আমাৰ ইয়াতে
কোন ঘৰত,
এই আমাৰ নামঘৰটো ফালে সটোফালে তুমি গৈছা জানোঁ? দীপলু চাৰি আলিতো গম পাইছ নে কোনটো চাইডে? অ গৈছা তো, এই যে খোজকাাঢ়ি পেলাই যে দেখাইছিলো যে নামঘৰটো যে
আহ।
সেইটো, সেইটো নামঘৰ গৌৰাংগৰাগ ছিংগাৰ আহিব। আমাক সম্বৰ্ধনা জনাব হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক দিয়াখিনিক। উম।
উম।
চাবলৈ যাবা নহয়
যাম চাবলৈ। মাহীহে না মাহীহে নাযায় নেকি? ইয়াক লৈ নোৱাৰিব বোলে যাবলৈ।
অ উম
জানো কি কৰে এতিয়া? যাব লাগিব সেই সম্বৰ্ধনা জনাবলৈ।
ৰাতিকেহে আছে। সম্বৰ্ধনা নে দিনতে সম্বৰ্ধনা
ৰাতি সন্ধিয়া
অ মই কালি যাম, কাইলৈ যাম বুলি ভাবিছিলোঁ। অ কাইলৈ যে কাম এদায় হোৱা নাই, নহ'লে কালি গলোঁ হেঁতেন।
অ
কাম এদায় হয় নেকি? উম--আকৌ তাৰপৰা আহি লাগিব আৰু দুদিনমান লাগিব ছাগে--দুই দিন। কাইলে কৰিবলৈ কৈছোঁ সিহঁতক। নিবানি, শেষ কৰিবলৈ কৈছোঁ, কি কয় এতিয়া?
উম
এই তলপ ফলিয়া খিনি নি অকলে আছে মানে
অ বাকী নিলে
বাকীবোৰ এদাই হ'ল। সেইখিনি নিলে কামটো এদাই হয়।
অ--তেতিয়া পৰহি চতৰহি মানত আহিব পাৰিবা, তেতিয়া যদি কাইলৈ হয়। উম
কাইলৈ আহ দে এতিয়া চাই লওঁ।
উম। সেইটোৱে
নিম বুলি কৈছে কাইলৈ। অ অ চুৰ কৰিছিলে। কাইলৈ যাব আনিবলৈ। দেখা দে তেতিয়া আহে, তেতিয়া পৰহিলে মানে যাব পাৰিম আৰু
অ উম তাকে এইবিলাকো নিয়ে, পোৱালি নিয়াৰ পিছত ঢেৰ কিবা থাকে ন? উম
ৰাতিয়ে যাওঁ নে দিনতে যাওঁ, তাকে চিন্তা কৰি আছো।
ৰাতিয়ে আহিবা।
ৰাতি গ'লে বৰ সোনকালে নমাই দিয়েগে নহয় সেইটোয়ে টো না
অ সেইটোও হয়। একেবাৰে ৰাতিপুৱা সোনকালে আহি যাবা নহ'লে
তাকে ৰাতি গ'লে যোৱা যোৱা বাৰ যাওঁতে আঢ়ৈটা মান বজাতে নমাই দিছেগে চোন
অ বহুত জল্দি পায়হি
অহ
উম
সেইকাৰণে চিন্তা কৰিছে কি ক
ৰাতিপুৱা সাতটা আঠটা এনেক- কোৱাত আহিলে তুমি ইয়াত চাৰে বাৰটা এটালে পাই যাবা অহ তই ৰাতিপুৱা আহিবা অ
এ চাই লওঁ
উম
নহ'লেও দুপৰীয়া গ'লো গধূলি সময়ত -
অ দুপৰীয়া আহিলেও পাবা।
গধূলি টাইমত পাই যামগে ধুনীয়াকে।
তাৰপা থাকিবা আৰু দুদিনমান। তপা যাবাগে আও অ থা ই থাকিবই লাগিব থাকিবই লাগিব। মাহীহত তাতে থাকিলে বেছি ইয়াত নাথাকিলেই।
কিৰে ইয়াতে আ দিনমান হ'লেই থাকি ইয়াত এতিয়া।
নাই হোৱা পাঁচদিন পাঁচদিন হ'ল হবলা অ হ'ল
কাহানি আহিছিলা?
পাঁচ দিন নাই হোৱা নেকি চাৰিদিন মান হৈছে। উম
আৰু কাললৈ পা আজি কাইলে পাঁচ দিন হওঁক।
হুও
কাইলৈ পাঁচ দিন হ'বহিচোন
তুমি আহিলে থাকিবা আকৌ দুদিন দুদিন থাকে থাকিব লাগিব দুই তিনিদিন হুম হুম হিঁ
বাৰু হ'ব দিয়া অঁ